অ কোৱা
কি কি কৰিছ?
এ আছোঁ।
হেল্ল' অ অ ভাত খালি? এ খালো দে। তই?
খালো
কি দি খালি? কি দি খালি? অ ভালেই দে ক হয় দে ঠিকে আছে গৰমত আৰু কিনো খাবি ন।
অ পুৰা আলু পিটিকা তাতে বুটো আছিলে।
অ
তাৰ পিছত অলপমান সাৰলি ললো। নতুনকে বনাইছিল মায়ে মায়ে ছিল পকিছে নে নাই খাইছাচোন, মই বোলো হৈছে মিঠা মিঠা লাগিছে ধুনীয়া হৈছে মানে
অ মই চাৰলিটো মই খাই পোৱা নাই দেই আজিলে
আহ পোৱা নাই নিম দে নাহলে খাবি
কিহে দি বনাইনো
হেৰি দি কি বুলি কয় এইটো সৰিয়হ দি
অ সৰিযহ দি ন
সৰিয়হটো দি অ ৰঙা সৰিয়হটো পিচি পেলাই তাতে সাৰ খাৰ দি পেলাই চোকা খাৰ লাগিব দেই। চোকা খাৰ লাগিব কলগছৰ যে চোকা খাৰটো যে
অ অ
চুকা খাৰ দি পেলাই সানি তাৰপিছত তাতে নিমখ চিমখ দিয়ে
অ
তাৰ পিছত ধুনীয়াকে এটা লাডু লাডু বনাই বনাই মানে হেৰি ৰ'দত ৰ'দত মেলি দিয়ে তাৰ পিছত তই ইতাপাত তই মি ঠা হৈ যায় কেনেকুৱা সোৱাদ হয়
ভাল লাগে আৰু ন এই তোৰ হেৰি আমি কৈ একোবা খাই আমাৰ চাওমিন, পোলাও, ম'ম' সেহোপাহে খোৱা মানুহ আৰু
অ তোক তোক মোক কথা এটা সুধিব লগীয়া আছিল এয়া মোৰ হেৰি মোক এই চাওমিন কেনেকে বনাই মই মানে এবাৰ বনাইছিলো কিবা পিঠা পিঠাহে হল
চাওমিন কোনটো ভেজটো নে তই চব্জি দিয়াতটো নাই নে মাংসটো
নাই নাই মই এবাৰ হেৰিতটো বনাইছিলো মাংসটো বনাইছিলো। মাংসখিনি ধুনীয়া হ'ল মই মই কি নাজানো নহয় মই ধুনীয়াকে বইল কৰিছো ৰ মই বইল কৰিছো নহয় বইল কৰি পেলাইোলে তা বো মঠাতে মঠাই তেল অলপ ৰিপ ভেন তেল অলপ সানি দিব লাগে মই নাজানো নহয়। তত বইল কৰি পেলাই চেক কি পেলাই থৈ দিলো তাপাছত ঠাণ্ডা হৈ গ'ল গোটেইখিনি লাডু হৈ গল
উমম তেনেকে ন কৰে
তাৰপিছত ভাজি দিলো আৰু মই বোলো চ চৰ দি পেলাই ভাজি দিলোঁ হৈ গ'ল লাচতত‌গৈ পিঠা পিঠাই হ'ল মায়ে এয়া কি পিঠা বনালি এনেকে কৈছে।
মই ভেজ ম'ম'টো বৰ বঢ়িয়া বনাও দেই চবজি দি পেলাই যে এ সহ সহজেই মই বেলেগ চিষ্টেমত বনাব মানে সহজ আইদিয়াত তোৰ গা গাজৰ এনেকে সৰু সৰুকে টুকুৰা টুকুৰ কাটি ল'ব লাগে কবি পাত কবি কাাটি ল'ব লাগে কে ত তোৰ হেৰি এয়া এইটো কি আছিলে নহয় পাহৰিলো ৰ মটৰ যে মটৰ ল'ব লাগে পিয়াজ কাটিব লাগে মটৰ মটৰ এ দুই তিনা মান দুই দুই তিন সেই নালাগে দুই তিনিটা মান দি দিব পাৰি একো নহয় তাৰপ স অ বেছিকে কোনেনো বেছিকে দিব আৰু দুই আমাৰ এনে আৰু মানে তাৰ মানে হেৰিয়া আৰও দেখিবও ভাল লাগে ন
অ চয়াবিন দিব লাগে তাৰপিছত হেৰি দিব লাগে কেপচিকাম দিব লাগে
আমি কেপচিকাম তোৰ তাৰপিছত হেৰি দিব লাগে তোৰ এইটো কি আছিলে এইই এই বিত নদিয়ে
পিয়াজ
এ ইমান খিনি দিলেই হ'ল মই ইমান খিনিয়ে দিওঁ আৰু
বেছিকে দিলে বেয়া লাগে দেখাই বচ
বেছিক সেইখিনি মই ধুনীয়াকে প্ৰথতে বইল শুই লও দেই বইল কৰি লৈ পেলাই মই ইমানো বেছি বইল নকৰো অলপ বইল কৰি পেলাই মইখিনি আতৰাও অঁতৰাই লৈ চাওমিন খিনি মই বই কৰো বল কৰোতে বইল যে য়া হ'লা বহুত সময় বইল কৰিব
ক সেই মই ভাবিছো মম' মম'ন ম'ম' বনালেতো হেৰি নিদিয়ে মটৰ নিদিয়ে
মই চাওমিনৰ কথাই কৈ আছো
উ মই নাজানো নহয়
অ তাৰপিছত সি তোৰ হেৰি কৰিব লাগে ইয়া তোৰ চাওমিন খিনি তোৰ দি পেলাই গৰম কৰিলি গৰম কৰি তাত যেতিয়া নমাবি ন নমাবেললে অকম অলপ অকমান মঠাতেলে হওক নহলে ৰিফাইনে হও মে সানি পেললে অকণমান লৰাই দিওঁ এনে মিস্ক থৈ দিলে সানি কৈ দিলি এতিয়া মানে কি হয় জানানে সেই মানে এডাল এডাল হৈ থাকে আৰু এটা কথা কিন্তু তোৰ পানী সেই খিনি যে বইল কৰা যোনখিনি পানী সেইখিনি সম্পূৰ্ণ মানে অকল চাওমিনত নাথাকে গ সম্পূৰ্ণ মানে তোৰ হেৰি কৰিব লাগে পানীটোতো কাঢ়ি দিব লাগে হয় কাঢ়ি দিব লাগে নহলে ধুই দিব তই বাৰ এনে ঠাণ্ডা পানী এনেকে ভাল দিব পাৰ কৰাৰ পিছত তই তাত অকণ তেল খানি অকমান ল'ৰচৰ কৰি ললি ল'ৰচৰ শীৰটো অকমান থৈ দিলি, মানে সেইকাৰণে মেলি পেলাই থৈ দিবি আকৌ মানে যতে ঠাণ্ডা হয় আও
অ অ
থৈ দিলি থোৱা দিয়াৰ পিছত তোৰ কি কৰিলি চব্জি খিনি তেনেকে ভাজি তেনেকে বনাও ন
আহ
তেনেকে চব্জি খিনি দিলি তেল দিলি পিয়াজ দিলি অ দিলি জলকীয়া দিলি তাৰপিছত খিনি দি পেলাই অলপমান লৰালি লৰা পেলাই অলপ সিজিছে আৰু মালটো যেনেকুৱা দেখিবি নহয়।
উম
তাৰপিছত কি কৰিলি অলপমান এ চব্জিখিনি অলপমান কি কৰিলি এইটো মেগী মছলাটো দি দিলি
অৱ
অ দিয়াৰ পিছত তোৰৰ এ হেৰি কৰিলি এইটো আছিলে এই এইটো দিয়ে তোৰ এইটো কোলাটো মুখত নাহেও মোৰ কলা কুকু চয়া চ ত এই সেইটোকে মম পায় চাচ অলপ দি দিলি হ'ল মই মানে সব এককা বাৰ দি পালে এনেকে বনাই চয়া চছ জলপ দিবি পলে মই তাত আকৌ হেৰি হেৰি চিলি চচটোও দি দিওঁ দেই
অ অ ভাল লাগে খাই তেতিয়া
এ চিলি চচ তোৰ চিলি চচ টো দিলে তোৰ মানে হেৰি এইটো কেঁচা দ্ভলকীয়াাতটো অলপ কমকে দিবি আৰু অলপ বেছি জ্বলা যায়গে ন খাবলৈ
অ অ সেইটো হয় বাৰু
দিলি দিয়া তাৰ পিছত তোৰ স্বামখিনি ধেৎত নিজৰ লগত কথা কোনে কিমান জ্বলা খায় আও
ৰ চ'চটো দিয়াৰ পিছত তোৰ হেৰি কৰিবি। তই সেইখিনি চাওমিনখিনি অকমান হেৰি মানে, সিজা নিচিনা গম পাবিয়ে নহয় আৰু য়েতো পালিয়ে । আৰু চাওমিনখিনি ঢালি পেলাই মিনখিনি ঢালি পুৰা লৰাই থাকিলি আৰু মানে ঘৰত গৈ পুৰা মানে একদম মানে এক্কে দেকচি কেৰাহি
মানে সেই চয়া চচখিনি মানে ভাজি-ভাজি লাগি যাব লাগিব অ'।
পুৰা তাত লাগি যাব লাগিব । চাওমিনখিনিত পুৰা মানে একদম মছলা সোমাই যাব লাগিব আৰু। অ' তেনেকুৱাকে লৰা পিছত আৰু এটা ন- গেষ্টটো অফ কৰি নমাই দিলি আৰু। তাত প্লেটত লৈ ওপৰত তই পুৰা কেঁচা জলকীয়া কাটি ললি। হ'ল । তাৰ পাছত পিয়া- ধুনীয়াকে পিয়া- পিয় চাটনি পিয়াজ কাটি ললি। তাৰপিছত তোৰ বিলাহী চাটনিটো যে, সেইটো ওপৰত ধুনীয়াকে খা না। কি বঢ়িয়া লাগে । মই মানে এনেকে খাওঁ। মই- মই মানে বনাও এনেকে । বৰ বঢ়িয়া লাগে।
অ'। বা- ভাল লাগে । সেইকাৰণে সুধিছোঁ। তই বনাই খাইছিলোঁ নহয়? এবাৰ খানা খাওঁতে যে খাইছিলোঁ।
ভাল লাগে । তই এনেকে বনাই খাবি না। আকৌ তই হেৰি তই যদি কণী দি পেলাই খাম বুলি ভাব ন'? ইয়াত কণী এটা এনেকে এ ভাঙি পেলাই এনেকে দি দিলে আকৌ এইটো এয়া হেৰি হৈ যায়গে, এ- এগ চাওমিন হৈ যায়গে।
উম, এ চব মিক্স কৰি খাব পাৰি ন'?
ত মাংসতো যেনেকে, মাংস চাওমিন। যে মই এতিয়া যেনেকে হলো এইটো আ- ভেজ চাওমিনটো। তেনেকে তই আৰু মা- মাংস দি পেলাইওতো চিকেনটোও তেনেকে বনাব পাৰ তই । একেয়ে হয়।
কিন্তু মাংসখিনি বোলে ভাজি ল'ব লাগিব বোলে এক্স- এ মানে বেলেগকে আকৌ।
ভাজি মানে তোৰ হেৰি অলপমান ভাজি- ভাজিব লাগিব আকৌ সিজাই পেলাই । অলপ বইল কৰি পেলাই অলপ তেল- বইল নকৰিলেও হয় বাৰু। তেলত অল- অলপ মানে ফ্ৰাই কৰি মা- মাংসটো ভাজি লৈ ত ছিগি - ছিগি -ছিগি, ছিগি- ছিগি দিব লাগিব মানে ব্ৰইলাৰ মাংসটো তো ছিগি ছিগি দিব লাগিব। গোটা- গোটা নিদিয়ে আৰু।
অ' মানে হেৰিয়ে দেচোন, তই সৰু- সৰুকৈ কাটি দিলিতো চিগিব নালাগে দেচোন । সৰু-সৰু।
কিন্তু ছিগি দিলে ভাল । মই ছিগি দিওঁ। ছিগ- এই চুলিয়া ছিগি দিলে কি হয় জাননে? ছিগি দিলে মানে মেগি- ছিগি দিলে তোৰ মানে কি হয় গোটেই মানে মাং সেইটো মানে চবতে মানে যায় আৰু। চবৰ ভাগতে পৰিব ন' তেতিয়া।
মছলাটো সোমাই যায় । অ' গম পাইছোঁ দে । এই সময় নহয় জান, মই দৌৰা-দৌৰিকে বনুৱা যায় যে, সেইকাৰণে মই মানে সেইবিলাক কৰি নাথাকো মই। অ' বাৰু সময় উলিয়াই পেলাই খাব লাগিব। আৰু পোলাওটো যে বনা কেনেকে?
পুলাওটো
উম
উম তই এতিয়া কি আমি যে সেই খানা খাওঁতে বেয়া খোৱা নাছিলি মই বনোৱা পোলাও।
এ সেইকাৰণে সুধিছো পোলাওটো যে বনোৱা কেনেকে মই মানে নাজানো কেইটা
ইমানো টান নহয় বুজিছ। তোৰ হেৰি ইয়া ত হেৰি চাউল ল'ব লাগে বা মিহি চাউলতটো বা এ তোৰ জহা চাউলতটো হ'লেও হয়। তাৰ পাছত তটো এইটো কি আছিলে এ জিৰা ৰাইচ বুলি কয় যে
অ অ পাইছো পাইছো তাত তকৈ মিহি এটা আছে নহয় সত্তৰ নে আশী টকা এটা লয়।
সেইটো আনি তই পানীত তই দহ মিনিট মান চাউলটো অলপ তিয়াই থৈ দিলি। দহ আধা ঘণ্টা তিয়াই থৈ দিলি হয়
অ
থৈ দিয়াৰ পিছত তই কি কৰিবি পিয়াজ চিয়াজ আদা নহৰু তেনেকে কাটি ললি নহৰু নালাগে ইয়াত লাগিব কাটি কুতি লৈ তই পযে তই যদি এক কেজি চাউল দিয় ন এক কেজি চাউলত তেল দিব লাগিব দুই পোৱা মান দিব লাগে নেকি তেল
আধা লিটাৰ ইমান লাগিব নে
আধা লিটাৰ এক কেজি চাউল আধা লিটাৰ নালাগে আধা লিটাকে অলপ কম লাগে।
অ মই ইমান তেল খা নাখাওঁ মানে মই তেল খালে গেছ হয় বেছিকে
তেলটোতো দিব লাগে তেলটো দিলে বেছি ভাল হয় আৰু মানে তেলটোৰ কাৰণে বেছি ভাল হয়
অ তেল ৰিফাইন তেলটো নিদি হেৰি ঘিৰ দিব পাৰিনে ঘিউ বোলে মই ঘিতে বনাও
ঘিটোতো এতিয়া ঘি বনাব নোৱাৰিবিনে তই ঘিটো হোৱাৰ পিছতহে ঘিটো দিব পাৰি।
ঘিত বোলে পিয়াঁয়াজ চিয়াজ ভাজি পেলাই এনেকে বনাব নোৱাৰি।
হেই বেয়া লাগিব। বুজিলি সেনেকে বেয়া লাগিব বহুত বহুত গোন্ধতো টো আহিব তো আমৰাই যাবগে খাব নোৱাৰিবি তই সোৱাদ বোলে গোটেই খিনি হৈ গ'ল তাৰ ওপৰত অলপ ঘিউ ঘিৰ অলপ ঢালি পেলাই তেতিয়া তই লৰাই কৰি দিলি আৰু
অ মই মানে ঘিটো খাব পাৰো ঘিটো খালে মোৰ গেছটো নহয় মই সেইকাৰণে সুধিছো
ত তয়ই বেপ তোৰ আৰু বেছি ক্ষতি কৰে জান নে নাই
নাই মোৰচোন নহয় মানে মা হয় কিন্তু দেই মই মায়ে খাব নোৱাৰে।
মোৰো ক্ষতি কৰে
মায়ে মি মিঠাতেল অ মায়ে মিঠাতেল নেখায় অ চবৰে বেলেগ বেলেগ দে মোৰ কিন্তু খাব পাৰো গেছ নহয় তেনে
উম মুখখন মাৰি আনে চাবিচোন
অ সেইটো হয় আমৰাই যায় মানে অকমানেই বহুত হৈ যায় বহুত সোৱাদ হৈ পৰে যে
খাম
অ বা হ'ব দে